হেল্ল'
হেল্ল'
কি কৰি আছা?
সে দিবলে আহিছিলো অৰ্ডাৰ এটা।
অৰ্ডাৰ দিলা নে নাই?
এই দিওঁ আৰু এটা কাষ্টমাৰৰ ওচৰত ৰখিছোহে।
কাষ্টমাৰ ওলাই আহিলে নাই আকৌ?
উম।
অ অ ঘপচে লাগি গ'লো ৰে কলটো।
উ কলটো লাগি গ'ল ন।
নটিফিকেশ্যন গৈছে না?
আ এক ছেকেণ্ড। জাষ্ট টু মিনিট।
জাষ্ট টু মিনিটত কিয়?
নে হৈ গ'ল কোৱা?
এতিয়া কি ডেলিভাৰী দিব গৈছিলা? এতিয়া কি দিব গৈছিলা?
এ কিবা হেৰি বাৰ্গাৰ এটা আৰু হেৰি ষ্ট্ৰবৰী মিল্কশেক।
ষ্ট্ৰবেৰী মিল্কশেক আৰু বাৰ্গাৰ।
উম।
ঠিকেই আছে ন।
উম, এ একদম ওচৰত তোমাৰ এক কিলোমিতাৰো নহয়।
অ মানে মিটাৰ।
অ অ সাতশ আঠশ মিটাৰমান।
সাতশ আঠশ মিটাৰ সেইটো পা কিমান পালা?
টুৱেণ্টি ৰুপিছ।
টুৱেণ্টি। ক'ৰবাত ৰখি লোৱাচোন অলপমান হেৰি জেগাত চাইলেণ্ট জেগাত।
অ মানে মই অকমান আগত গলে ৰ জেগা এটা পাম বাৰু ৰখাম।
যোৱা যোৱা জল্দি যোৱা।
মই।
অ জল্দি যোৱা বোলো।
বিচনা গৈ আছো। মানে চাইলেণ্ট এইখনটোতো চাইলেণ্টে আছে খালি মই স্কুটিখন চলাই আছো কাৰণে।
অ অ।
ক'ত আছা তুমি ঘৰতে আছে বাৰু ইনষ্টলেচন আছেতো।
আছে ন কিন্তু ইয়াত আকৌ সেইটো এক্টিভেট হয় নে নহয়।
ৰখাচোন চাও নাই হোৱা নাই নহ। কেঞ্চেলেচনৰ ন।
উম।
সেইটো অন কৰা আছে কিন্তু ইয়াত ইয়াত অন নাই হোৱা।
অ অ।
সেইটো কাৰণে চাগে বেছি হুলস্থুল শুনি আছা।
অ অ।
তুমি ক'ত আছা ঘৰতে।
ঘৰতে আছো কি কৰিবা।
তেনে তোমাৰ পৰাও দেখোন তোমাৰ পৰাও হৰণৰ আৱাজ শুনি আছিলো কিয় নাজানো অলপ আগতে।
মোৰ পৰা হৰ্ণৰ আৱাজ।
অ কোনোবা হৰ্ণ বাজিছিলে।
নাজানো দেই।
গম নাপাওঁ তেন্তে দেই।
উম।
বাৰু মই ৰখি লৈছো এইকনতে এইকনতে অলপ জেগাটো। মানে মহাভৈৰবৰ ওচৰত ৰখিছো গাড়ী আৱাজ খালি শুনিবা আৰু অকন অকণ।
অকমান অকণমান শুনিলে একো নাই বাৰু বেছিকৈ শুনিলেহে দিগদাৰ হ'ব।
নাই ওচৰত কথা প কথা পতা মানুহ নাই খালি গাড়ীৰ আৱাজ শুনিবা অকল।
একো নাই হ'ব।
বাকী ভাতা চাত।
ভাত খোৱা নাই দেই এতিয়াই ভাত খাম নেকি দেৰি আছে।
ন বনাইছে নে নাই ঘৰত।
নাই নাই দেৰিকৈ বনাব অলপ।
কেইটা বাজিছেনো গমেই নাপাওঁ চাৰে আঠটা ন।
চাৰে আঠটা অ।
টাইম হোৱা নাই বাৰু।
টাইম হোৱা নাই অ।
বাকী তোমাৰ কিউ কাম আছিল প্ৰজেক্টৰ কৰিলা।
প্ৰজেক্টৰ নহয় চি বি টি চাই আছো এই চি বি টি তোমাৰ আহে ন কুৱেচন।
অ।
মাল্টিপাল চইচ কুৱেশ্যন আহিব তোমাৰ ছেভেণ্টি ফাইভ টা।
বাহ।
তাকেই চাই আছিলোঁ বোলো খা এমিটাৰৰ কি কাম এমিটাৰেদি। কাৰেণ্ট জুখিব পাৰিনে নাই কিমান কাৰেণ্টৰ ফ্ল'টো ভল্ট মিটাৰৰ কি কাম। ভল্ট মিটাৰেদি কিমান জুখিব পাৰিনে নোৱাৰি ভল্টেজ।
চব, চব চাব লাগিব।
বা নকবা আৰু ওম শ্ল কি হয় ওম শ্ল কি হয় কোৱাচোন তুমি জানা যদি?
মই আই টি আই কৰিছো নেকি?
কমচুলততো হেৰিতো থাকে ক্লাছ টেনতো আছিলে।
আছিল ধৰিও নাজানোঁ মই কাৰণকে চায়েন্স পঢ়া নাছিলো।
কিয় চাইন্ঞ্চ নপঢ়হি পাচ হলা।
অ'।
এম চি তো টিক মাৰি, মাৰি পাচ হৈ গ'লো।
এম চি ক টিক মীৰি মাৰি পাচ?
তেতিয়া, তেতিয়া হেৰি আাছিল না এতিয়া তোমাৰ এম চি কউ টো পাছ হ'ব লাগিব থিয়ৰি টো পছ হ'ব লাগিব তেতিয়া এম সেইতো টো পাছতায়ে মাৰিছিলে ন।
অ'।
সেই ফৰটি ফাইফ মাৰ্কৰ মাত্ৰ অমেআৰ টো তেতিয়া মানে সেইটো ৰুল্ছ নাছিল। তুমি খালি অকল ফৰ্টি ফাইভ পালেই হ'ল ফৰ্টি ফাইভ নে ফিফট অ', ফৰ্টি ফাইভৰ পৰা হেৰি তুমি থাৰ্টি আপ পালেই হ'ল যিট যহ পোৱা থিয়ৰি বাচিকও তেনেকে পাছ হৈ যাবা। এতিয়া সেই ৰুলচটো আহিলে তুমি থিয়ৰিতটো কিবা এটা উঠাব লাগিব আৰু এম চিকুতো কিবা এটা উঠাব লাগিব তাতো দুটাতে পাত হ'ব লাগিব।
অ', অ'।
সেইটো ৰু'জ বনাই দিলে তেতিয়া সেইটো ৰচ নাছিলে ন তেনেকে পাতে ৰুলে আনিছি গছে।
এই না কি লাগে আৰু মানে
লকডাউনৰ পিছতে হৈ আহিছিল ন সেইটো?
অ', তোমাৰ হে টুৱেণ্টি থ্ৰীত আহিছিলে নেকি এনি
অ', অ'।
অ', টোৱেণ্টি থ্ৰীত তুমিও টোৱেণ্টি থ্ৰীত পাছ আউট হোৱা।
অ'।
অ'।
এতিয়া কিন্তু তোমাৰ চি বি এছ ই আছিলে তোমাৰ চ এ সি কেনেকা নাজানো চেবা এম চি কিও আছিলে তেতিয়া।
আমাৰ এম চি কিউ নাছিলে আমাৰ এম চি কিউ মানে আছিলে। কিন্তু মানে হেৰিও আছিলে থিয়ৰিও আছিলে।
অ', আমাৰ এম চি কিউ ফৰ্টি ফাইভ মাৰ্কছত।
আমাৰ এম চি কিউ তোমাৰ ত্ৰিশ নে পঁচিশ মাৰ্কৰ আছিলে।
অ', আমাৰ ফৰ্টি ফাইভ মাৰ্ক্সৰ আছিলে আমাৰ ফৰ্টি ফাইভ পৰা এম চি কিউ উপায় ত থাৰ্টি মাৰ্ক্স পাৰ কৰি দিয়া তেতিয়াহ'লে তুমি পাছ তুমি থীয়ৰি যদি জিৰ' লিখা। তেতিয়া সেইটো আতৰাই দিলে না বহুতৰ সেইটোতে অলপ ঝেমেৰা হৈ যায়।
অ', অ' এতিয়া আঁতৰাই দিলে বোলে।
উম, এতিয়াঁ আতৰাই দিলে এতিয়া তুমি থিয়ৰিটো পাছ হ'ব লাগিব এম চিউ পাছ হ'ব লাগিব।
অ' কি যে নিয়ম ন
অকলে নিয়ম তোকে ধৰিব নোৱাৰে এনেকুৱা নিয়ম নিয়ম দি দিছে। আৰু এতিয়াতোত হেৰি কৰিলে ন তোমাৰ তোমাৰ এতিয়া। এইটো নেক্স ইয়াৰ পৰা এইছ এছ এল চিত আ এইছ এছত তুমি থাৰ্টি থ্ৰী মাৰ্ক্স উঠাব লাগিব পাচিং মাৰ্ক্স।
অ,
আগতে টুৱেণ্টি ছেভেন আছিলে।
টুৱেণ্টি ছেভেন অ'।
এতিয়া থাৰ্টি থ্ৰী হৈ গ'ল।
থাৰ্টি থ্ৰী কৰিলে নি অঁ এতিয়া চেজ পৰীক্ষাত।
এইটো ইয়াৰ পিছত থাৰ্টি থ্ৰী তুমি উঠাব লাগিব।
অ',
থাৰ্টি থাৰ্টি থ্ৰী নুথালেও থাৰ্টি উঠাব লাগিব তেতিয়া প্ৰেক্টিকেল মাৰ্ক্স দিয়ে নিকি। কিন্তু থাৰ্টি থ্ৰী পাছিং মাৰ্ক হয়।
প্ৰেক্টিকেল দিব নহয় অলপ।
আগতে টুৱেন্টি, টুৱেন্টি, টুৱেন্টি ছেভেন আছিলে, টুৱেন্টি চেভে টুৱেন্টি চেভেন উঠিলে তোমাৰ প্ৰেক্টিকেল মাৰ্ক দি দিয়ে
অ'
এতিয়া তোমাৰ থাৰ্টি পাৰ হৈ যায়, প্ৰেক্টিকেল মাক্স লগাই কেনে
অ'
এতিয়া থাৰ্টি থ্ৰী কৰি দিলে
তুমি কিমান কি ডিভিজন পাইছিলা মেট্ৰিকত?
মেটিকত?
উম'
মেট্ৰিক মই তোমাৰ, ছেকেণ্ড ডিভিজন
আকৌ হেৰিত এইচ এচত?
এইচ এছ অ' মই এইচ এছ বেয়া হৈছে টো
বেয়া হৈছে মানে, দিয়া নাই নিকি এতিয়ালেকে?
নাই দিয়া
অ' মানে এবাৰ ড্ৰপ দি দিলা, অ', অ' এইচ এছত কিহত বেয়া হ'ল তোমাৰ?
হা?
কিহঁত বেয়া হ'ল?
এইচ এছত মোৰ আসামিছ, আৰু তোমাৰ হেৰিত এইটো কি বুলি কয়, এডুকেশ্বন
এইটো এই হেৰি ইয়াত যে কম্পাৰ্টমেণ্টেল নাই যে দিগদাৰ হৈ যায় ন?
অ', অ'
আৰু হেৰি, আছামিচ আৰু বা আছামিচটো কিন্তু বৈদ্য টান আহে দেই ইয়াত
আচাম চবেই ভাবে আচামিজ ইজি কিন্তু সিহঁতে আগলে গ'লেহে গম পাব, আছামিজ কেনেকা দি দিয়ে
অ' আকৌ হেৰি, এডুকেশ্যনতো মেটছ আহি যায় ন
অ' এডুকেশ্বনতো দি দিলে
মোৰ, আৰে মোৰো বেয়া হৈছিল জানা নাই মানে মানে মোৰ আছামিছত মানে অলপ বেয়া হৈছিল, কিন্তু মানে ফেইল নহ'লো ওলাই, ওলাই গলো গ্ৰেছ মাৰ্ক দি দিয়ে ন?
গ্ৰেচ মাৰ্ক দিয়ে অ'।
অ', মই এটাতে হেৰি হৈছিল যে, সেইকাৰণে মোক গ্ৰেছ মাৰ্ক দি পেলাই উলিয়াই দিলে।
এডুকেশ্বন মোৰ বহুত বেয়া হৈছে অ'।
অ'।
সেইকাৰণে মই নোলালো, নহলে-নহলে মোক দুতাতে গ্ৰেচ মাৰ্ক অলপ অলপ দি দিলে হেঁতেন।
অ'।
কিন্তু মোৰ এডুকেশ্যন বহুত বেয়া হৈ গৈছিলে।
অ', কিমান পাইছিলা এডুকেশ্যন? কিমান পাইছিলা?
এডুকেশ্যনত ঊনৈশ নে কিমান পাইছিলোঁ, এডো-এডুকেশ্ব নতে মই পেপাৰ দেখি যে কান্দি পেলাইছো বে, কান্দো কান্দো বে চকু পানি ওলাও ওলাওঁ জানা, এক্সাম হলত।
অ', অ'।
এডুকেশ্বনৰ পেপাৰ দেখি।
হাতী হাতত আহি গৈছে বে, এডুকেশচনৰ পেপাৰ দেখি কেনে মোৰ।
আৰু ইমান পঢ়াকো নহয় না পোৱালি মই।
উম।
নপঢ়ো ইমান এটা। যিখিনি মানে পঢ়ি যাওঁ তাৰ ভিতৰতে আহিলে ভাল লাগে, কিন্তু মানে এডুকেশ্যনৰ পেপাৰ মানে চকুৰে চকু একদম জলজলিয়া কৰি পেলাইছে বে মোৰ এডুকেশ্যনৰ পেপাৰ দেখাই।
ম-ম-মই যে একজাম হলৰ পৰা ওলাই কেনে কৈছো মই এডুকেশ্বন যদি, এ-এডুকেশ্বনত ফেইল।
উম।
যদি-যদি মোক এডুকেশ্বনত ওলাই দিলে মই ওলাই গুছি যাম।
অ'।
আৰু এবাৰ ড্ৰপ দিলোঁ এইকাৰণে।
এ মই তোমাৰ হেৰি, এই মই যেতিয়া একজাম যে দিছিলো যে মই, মই গোটেই এয়াৰটোৱে নপঢ়িলোঁ হা তাৰ পিছত তোমাৰ যেতিয়া মই এ অকল এক ৰাতি এক ৰাতি পঢ়ি গৈছো হা মই যেনে তেনে খালি পাছ কৰিব লাগে, ওলাব লাগে। পঢ়ি-পঢ়ি গৈছো পঢ়ি মইতো যেন তেনে ওলাম বুলিহে পঢ়ি গৈছো ন? আৰু তেনেকেতো মই লিখিছো হা, মই যিখিনি লিখিছো গোটেইখিনি কাৰেক্ট হৈছে মই সেইটো জানো। তাৰপিছত মোৰ লগ মই ইংলিছ মিডিয়াম মোৰ আগৰটো হ'ল অসমীয়া মিডিয়াম মই তাক ট্ৰেন্ঞ্চলেট কৰিব লগা হৈছে উপায় নাপায়।
মোৰ, মোৰ আগৰটো মানে মোৰ লগত এটা বহিছে মোৰ আছামিচ মিডিয়াম।
অ'।
সি যে নিজৰ নামটোও লিখিব নাজানে ভালদৰে, কি ক'ম ক? এনেকা বকা এনেকাই মানে এনেকাই ফটোৱা, ক'ম কি? সি তাৰ নামটোও সি ভালদৰে নাজানে লিখিবলে কাৰণে ইংলিছত।
তাকটো মই সু, তাক মই কি ধৰণেৰে সুধিম কোৱাচোন? হেৰি এইটো জানা নেকি বুলি?
অহ, সেইটোৱে আছে। সিও চাগে ফেইল কৰিলে।
অ', তাৰো দ্ৰপ তাৰ তাৰ গোটেই কেইটাতে দ্ৰপ। মানে মানে সি গোটেই গোটেই কেইটাতে। সি এটাতো পাছ নাই হোৱা।
তাৰ কি খবৰ লৈছিলা তুমি?
খবৰ নাই লোৱা তাৰ ৰোল নম্বৰটো মই জানো না। মোৰ মোৰ একদম লগতে আছিলে। মোৰ এটা এটা ৰোল নম্বৰ আগতে নে পাছ পিছত আছিলে।
উম।
মই মই তাৰ ৰ'ল নাম্বাৰটো মানে ছাৰ্চ কৰি মাৰি কেনে মানে এপত চাইছিলো। তাৰ গোটেই কেইটাতে ফেইল।
গোটেই কেইটাত ৰাম!
সি এটাতো পাছ হ'ব নোৱাৰিলে। আৰু কালি সি যি কেইটামানত অলপ চলপ পাইছিলে বিছ, ট্ৰি, বিছ, পঁচিশ, ওঠৰ সেইবিলাক চব মোৰ পৰা কপি কৰা।
উম।
আৰু চবটোতো দেখাব নোৱাৰো ন। এটা দুটাতো সুধিব এম চি কিউ সুধিব বা কিবা এ এক নম্বৰীয়া প্ৰশ্ন সুধিব সেইখিনি দেখাই দিব পাৰিম। বাকীখিনিতো দীঘলখিনি দেখাব নোৱাৰো।
উম।
আৰু তেজপুৰ কলেজৰ কেইটামান আহিছিলে স্ত্ৰী কেইটা। তুমি তোমাৰ তুমি পাইছাই চাগে।
অ'।
এটা এটা আছিলে ল'ৰা এটা দাঢ়িয়াকে। বগা অলপ বগাকে ল'ৰা এটা অলপ দাড়ি চাৰি অলপ আছে। হেৰি টাইপৰ লাগে অলপ। তোমাৰ অলপ মুছলিম টাইপৰো লাগে, অলপ পঞ্জাৱী টাইপৰো লাগে ল'ৰাটো।
অ'।
এই সি এটা আছিলে। সি-সি চাবলৈ নিদিয়ে আৰু এজনী মেম এজনী ছিলে বহুত কথা কয় এ, অলপ বু- হেৰি টাইপৰ। অলপ মানে, মেমজনী অলপ ধুনীয়া টাইপৰে। কিন্তু চাবলৈ নিদিয়ে বে।
অ, অ'।
এনেকা মে এনেকা বেয়া মানে কৈছো কি তেজপুৰ কলেজত যে এনেকা বেয়া টিচাৰ কেইটামান পাইছো মই কি কম তোমাক
উহ
এ এ এই এ এই সিহঁত খিনি ছাগে হেৰিত আহা এইটো কি কয় মে হাই ছেকেণ্ডিৰ কাৰণে আহিছিলে।
অ, এক্সটাৰ্নেল চব সেয়া।